অ' নমস্কাৰ-নমস্কাৰ কি কৰি আছে। মই এনেই আছো বহি আছো। মানে হয়। অ' হয়-হয় মই মানে গাটো ইমান ভাল নহয় যে সেইটো কাৰণে লগৰ জনী লগৰ জনী মোৰ ইয়াতে আছে। অ' তাই বনাই আছে মানে
কি হৈছে।
তেনেকে বেলেগ। একো হোৱা নাই আৰু এনেই অকনমান অ অকনমান বিষ। চিখ তেনেকে গা চা বিষ সেইবোৰ হৈ আছে। কাৰণে অকনমান ৰেষ্ট লৈছো। অ' তাই বনা বনাম বুলি কৈছে কাৰণে তাইকে লগাই থৈছো আৰু তাই বনাই আছে।
অ' আচ্ছা-আচ্ছা তাকে কেনেকুৱা গ'ল। বনাজি দিন্ত
সটো ভালে খু ভালে গৈছে ঠাণ্ডা অকনমান ঠাণ্ডা হৈছে।
আচলতে মানে ঠাণ্ডা আৰু গৰম। একেলগে পৰি গৈছে তো সেইকাৰণে মানুহবোৰৰ অলপ।
বেমাৰ হৈছে অ আমাৰ ইয়াততো প্ৰায় সৰু ল'ৰা ছোৱালীবোৰ। এটাও বচা নাই মানে চবৰে হৈছে কাচ। চৰি জ্বৰ তাতে আকৌ এই মাত্ৰ ৰদ। দিব এইমাত্ৰ বৰষুণ দিব তেনেকুৱা হৈ আছে যে ৱেডাৰটো বহুত চেঞ্জ হৈ আছে। সেইটো কাৰণে একদম বেমাৰ হৈয়ে আছে। লগতে আইচ ক্ৰ্ৰীম বোৰ খাব কিবা এই পেকেট বস্তু বোৰ খাব। সৰু ল'ৰা ছোৱালীব না মানে ন। হয় আকৌ আজিকালি লাগে বুলি ক'লে দিব লগা। সেইটো কাৰণে বেমাৰতটো বেছি হৈছে। উম, গৰমৰ বন্তত আপুনি কি পুৰিব
নাই-নাই মই তেনেকে ফুৰিব যোৱা নাই বাৰু এতিয়ালৈকে এতিয়ালৈকেতো একো বনোৱা নাই কৰিবলৈ আপুনি ক'ৰবাত যাম বুলি ভাবিছে নেকি?
মই তেনেকে ভবা নাই বাৰু ফুৰিব যোৱা প্লেনিঙো নাই বাৰু এ এনেই পুৰি ভালেই পাওঁ বাৰু।
উম-উম-উম ক'ত ক'বাত ফুৰিব গৈছে নে তেনেকে।
তেনেকে মই ফুৰিব যোৱা নাই এনেই ফুৰিব তেনেকে। যোৱাই নাই বাৰু আগলে যাম য বুলি ভাব কিছুমান নেকি যাব লাগিব পুৰিব ইচ্ছা আছে মোৰ।
হয়-হয় আপুনি কেনেকুৱা ধৰণৰ ঠাই গৈ ভাল পায়।
মই এনেই নেচাৰেল অ প্ৰাকৃতিক পৰিৱেশত এনেই। শ্বিলং তেনেকে সেইবোৰ জেগাত গৈ বেছি ভাল পাওঁ।
হয়-হয়-হয়,
পানী তেনেকে প্ৰাকৃতিক পৰিবেশত ভাল লগা এটা দৃষ্য তেনেকে চাবলে ভাল লাগে আৰু। পানী জকা জেগা এনেকে পাহাৰীয়া অঞ্চলত নিজৰা বৈ থকা সেইবোৰ সেইবোৰত গৈ বেছি ভাল পাওঁ মানে।
হয়-হয়-হয় ঠিকে।
উম, হয়।
আকৌ আপুনি হেৰি গৈছেনে বৰদোৱা গৈছে নেকি?
বৰদোৱাত। ফালে নাই জোৱা ন মাজুলী মাজুলীত টো বাৰু মোৰ অৰিজিনেল ঘৰ মাজুলীয়ে আছিলে।
উম- উম।
মা ঘৰ মোৰ মাজুলীয়ে হয় বাৰু আপুনি- আপুনি গৈছ ছে মাজুলী।
নাই মই মাজুলী যোৱা নাই কিন্তু মাজুলী যাম বুলি ভাবিছোঁ এই মাজুলী কেইবাখনো সত্ৰ আছে ন।
হয়- হয় মাজুলী হয় মাজুলী আহ আপুনি মাজুলী আহিলে বহুত ভাল লাগে মাজুলীখন সৰু ঠাই নহয় জানো। ডাঙৰ দিচ টো নহয়- নহয় সৰু এখন ডিষ্ট্ৰিক্ট হয় তাতে থ থাকি বহুত ভাল লাগে তাৰ মানুহবোৰ একদম সহজ সৰল খেতি বাতিৰ ওপৰত নিৰ্ভৰ কৰে আৰু।
উম উম- উম- উম।
তাতে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ। তাতে বহুত খিনি সত্ৰ আছে।
অ', নদীদ্বীপ হয় অসমৰ।
নদীদ্বীপ অ', পৃথিৱীৰ বৃহত্তম নদীদ্বীপ বুলিও জনা যায় অ'।
মাজুলীলৈ যোৱা বাৰু ইচ্ছা আছে মোৰ আৰু তাৰোপৰি তাৰ সত্ৰীয়া বৰগীতসমূহ এইসমূহ চোৱাৰো ইচ্ছা আছে মো
মুখা শিল্প হয়- হয় চামগুৰি সত্ৰতে আছে। আপুনি আউনীআটি সত্ৰ যাব পাৰিব। দক্ষিণ পাট সত্ৰ যাব পাৰিব গড়মূৰ সত্ৰ যাব পাৰিব। উত্তৰ কমলাবাৰীতোত অ' তাকে। ৰাসৰ ৰাসটোটো ফেমাছে হয় মাজুলীৰ অ' মাজুলীৰ ৰাস
নাই -নাই মই চোৱা নাই ৰাস
সুবিধা মিলিলে মাজুলী ৰাস চাব লাগিব, তাতে বহুত ভাল লাগে উত্তৰ কমলাবাৰী শুনিছে।
হয়-হয় শুনিছোঁ।
উত্তৰ কমলাবাৰীত তাতে একদম ৰাসটো বহুত ভাল লাগে আৰু।
উম উম- উম বুজি পাইছো হয়।
অৰজিনেলি অ' অৰিজিনেলি থিয়েটাৰত যেনেকৈ কৰে তেনেকুৱা নিচিনা একদম ধুনীয়া পৰিৱেশ এটা আছে তাতে পুখুৰীত এনে নাও বাই তেনেকে ৰাস কৰা কেতিয়াবা ভিডিঅ'ত পাবও পাৰা। ৰাস টাইমত।
অ'- অ'।
টো মানে উত্তৰ কমলাবাৰীত কৰা হয়।
অ'-অ'। আৰু তাত নাটসমূহ হয়নে, শংকৰদেৱৰ নাটকসমূহ যে যিসমূহ আছিলে।
হয় হয়- হয় তাতে হয়- হয় তাতে ভাওনাই বেছি হয় বাৰু। ভাওনা আৰু ৰাস সেইবোৰে বেছি হয়।
অ'-অ'-অ'। মানে মই এনেকে শুনিব পাইছোঁ আৰু তাত এইসমূহ হয় বুলি মানে শংকৰদেৱৰ যিসমূহ সৃষ্টিসমূহ। ভাওনাই হওঁক বৰগীতেই হওক বা অ এনেকে ৰাস বা এইসমূহৰ চৰ্চা কৰা হয় আৰু এইসমূহ মানে চাবলৈ চাবৰ ইচ্ছা আছে বাৰু মোৰ।
অ', হয়- হয়।
হয় তাৰোপৰি এনেকে বৰদোৱাও আমি হয় হয়-হয় বা বৰদোৱা আহিব পাৰে হয়-হয়। হয় মই বৰদোৱা কেইবাবাৰো গৈছো মোৰ ঘৰৰ ওচৰত ওচৰতে হয় নগাঁৱতে যিহেতু হয়। মোৰ ঘৰ হয়। মানে বৰদোৱা তেনেকে এতিয়া বৰ্তমান নতুনকে বনাইছে। বৰদোৱাখনত আৰু তা শংকৰদেৱে বহুতসমূহ বস্তু তাতে আছে, শংকৰদেৱে যি যিটো হ্ৰদত মানে গা ধুইছিলে, সেই হ্ৰদটো আছে। তাৰপিছতে যিটো পুখুৰী পাৰ কৰিছিলে, সেই পুখুৰীটো আছে তাতে।
হয়।
সিপাৰৰ পৰা সিফালে গৈছিলে যে শংকৰদেৱৰ আৰু শংকৰদেৱৰ যি খৰম যে ব্যৱহাৰ কৰিছিলে। সেই খৰমসমূহ তাতে সংৰক্ষিত কৰা আছে, তেওঁৰ ভৰিৰ চিহ্ন সংৰক্ষিত কৰা আছে।
অ', অ' হয় নেকি? যোৱাৰ ইচ্ছা এটা আছে বাৰু বৰদোৱাত।
হয়, হয় আহিলে এইবোৰ চাব পাৰিব। তেওঁ যিসমূহ পুথি যে লিখিছিলে গছৰ পাতত লিখিছিলে সেই গছসমূহ ডাঙৰ ডাঙৰ গছসমূহ আছে। আৰু তাত মানে সদায় নাম, কীৰ্তন হয় তো নাম কীৰ্তন চাব পাৰিব। প্ৰসাদ দিয়ে ইয়াতে।
অ', অ'। হয়, হয় আপুনি মৃত্যুঞ্জয় গৈছে নেকি?
হয়, হয়, হয় মই মৃত্যুঞ্জয় গৈছোঁ।
অ' মৃত্যুঞ্জয় মৃত্যুঞ্জয় বিষয়ে অকমান ক'বচোন মানে কি কেনেকুৱা
কেনেকুৱা পৰিৱেশ কেনেকুৱা লাগে? এনেই ভালে অ', অ' মৃত্যুঞ্জয় বহুত ধুনীয়া মানে পৰিৱেশটো বহুত ধুনীয়া।
হয়, হয়, হয়।
সন্ধিয়া আৰু ৰাতিপুৱা তেনেকে এ! এ! হেৰি হয় আৰু পূজা কৰে, আৰতি কৰে, আৰতি সময়ত আহিলে বহুত ভাল লাগে, আপোনাৰ মনবোৰ একদম পূৰা পবিত্ৰ লাগি যায়গে। আৰতি ৰাতিপুৱা, আৰতি সময়ত আৰু আৰুতি সময়ত আহিব লাগে, সেই সময়ত আহিলে মানে বহুত ভাল লাগে।
অ', অ' মৃত্যুঞ্জয় চোৱাৰ হেঁপাহ আছে মোৰ বাৰু।
অ', মৃত্যুঞ্জয় মানে আগতে আগতে মানে ইমান ডাঙৰ নাছিলে, প্ৰথম প্ৰথম তাৰপিছতে প্ৰথম প্ৰথম এটা সৰু আছিলে আৰু তাতে ঘৰটো তাৰপিছত পিছত টো বহুত ডাঙৰ কে বনোৱা হৈছে মে
অ'হ অ', অ'।
ইয়াত মানে পৰিৱেশটো বহুত ধুনীয়া আৰু চাৰিওফালে এনেকৈ বহুতো দেশ বিদেশৰ পৰা পৰ্যটক সমূহ আহিয়ে থাকে ইয়ালে। মানুহৰ আহ মানুহ মানে তাত থাকেই প্ৰায় ডেইলি।
হয়, হয়, হয়।
আকৌ মানুহ ইয়াত আহিয়ে থাকে।
আহিয়ে থাকে চব, চব চিজনতে ভাল ন।
হয়, হয়, হয় চব চব চিজনতে আহিব পাৰে।
অ', অ'।
আপোনাৰ যেতিয় ইচ্ছা ইয়াত সকলো সময়তে সকলো সময়তে খোলা থাকে।
আপোনাৰ আপোনাৰ ঘৰ পৰা বেছি দূৰ নহয় নেকি?
অ', অলপ অলপ দূৰ হয়, হয়, হয় অলপ অপ অলপ দূৰ হয় মানে ওচৰ বুলিয়েই ক'ব পাৰি আৰু।
অ', নগাঁৱত যিহেতু। অ'। নগাওঁ মই এনেকে যোৱা নাই বাৰু হলো, এই বৰদোৱা, মৃত্যুঞ্জয় সেইবোৰ শুনি মানৰে যাবলৈ ইচ্ছা এটা আছে, বাৰু যদি আগলে ভগৱানে ভালে কুশলে ৰাখিলে সপোনতটো পুৰাব পাৰিলে আৰু ভাল লাগিব।
হয়-হয়-হয় নিশ্চয় আহিব। মান নগাঁৱত বহুত খিনি, বেলেগ মই তেনেকেই শ্বিলং গৈছিলোঁ এবাৰ লাইটলুম বুলি কয়। বুলি কয় ঠাইখিনিৰ নামটো মানে সেইখন মানে বহুত পাহাৰীয়া ঠাই হয় আৰু গছ-গছনি আছে। আৰু ডাৱৰ আছে চাৰিওফালে ডাৱৰৰ পাহাৰীয়া এলেকা। ভাল বহু ধুনীয়া-ধুনীয়া দৃশ্য অ', প্ৰাকৃতিক দৃশ্য চাৰিওফালে আৰু তাতে নদী এখন নদী এখন বৈ আছে তলতে, ত' আপুনি ধুনীয়াকৈ প্ৰাকৃক দৃশ্য উপভোগ কৰিব পাৰে।
অহ হ,
পেলাই তাতে খাই বৈ পেলাই মানে আৰামছে আহিব পাৰে আৰু।
অ' হয়-হয় শ্বিলংটোতো চবৰে-চবৰে প্ৰিয় হয় ন। প্ৰায় মানুহে শ্বিলঙলৈ ফুৰিবলৈ যায়।
অ' চেৰাপুঞ্জীত আৰু বহুত ঠাই আছে। শ্বিলঙত প্ৰাকৃতিক সৌন্দৰ্য তেনেকৈ থাককা বহুত কিছুমান ঠাই আছে আৰু দাৰ্জিলিং যাব পাৰে দাৰ্জিলিঙতো তেনেকুৱা বহুত ঠাই আছে প্ৰাকৃতিক সৌন্দৰ্য থকা।
হয়-হয়-হয়, শ্বিলং ইফালে মেঘালয়তো বহুত ধুনীয়া পৰিৱেশ আছে ন।
হয়-হয়-হয় আৰু বৰ্তমান এতিয়া তুংজাং বুলি জেগা। খিনি তম তুমজাং মানুহবোৰ বহুত গৈ আছে।
বহুত গৈ আছে হয়-হয়, উম,
ট্ৰেকিং কৰিব পৰাকৈ হয় সেই সেই তেনেকুৱা ঠাইতো যাব পাৰি।
অ-অ-অ এই পাহাৰীয়া জেগাবোৰে বেছি ভাল লাগে ন।
হয়-হয়-হয় তাকেই।
প্ৰাকৃতিক দৃশ্যবোৰ
উম-উম-উম আমাৰ এই উত্তৰ-পূৰ্বাঞ্চল, ফালে বেছিকৈ প্ৰাকৃতিক দৃশ্য আছে।
হয়-হয়-হয়,
বাকী এইফালে দক্ষিণ-দক্ষিণ ভাৰতৰ ফালে ইমান বেছি প্ৰায়, প্ৰাকৃতিক দৃশ্য আচলতেও ইমান বেছি নাই। কিন্তু আমাৰ উত্তৰ পূৰবৰ ফালে প্ৰাকৃতিক দৃশ্য জোখতকৈ বেছি। ঠিক আছে মানে মেঘালয়ৰ ছাইডেও চাব পাৰে অ নাগালেণ্ড হয়-হয়-হয়। নাগালেণ্ড ছাইডেও তেনেকৈ পাহাৰ পৰ্বত আছে।
উম-উম-উম।
আমাৰ উত্তৰ পূৰ্বত মানে গোটেই প্ৰাকৃতিক দৃশ্যসমূহ বেছিকৈ পোৱা যায় আৰু। তাৰপৰি কাজিৰঙাও যাব পৰা। ঠাই আছে, আমাৰ এশিঙীয়া গড় আছে, অসমৰ।
মই যোৱা নাই বাৰু কাজিৰঙও যোৱা নাই বাৰু।
উম-উম,
অ' ঠিক আছে বাৰু আপোনাৰ লগত কথা পাতি ভাল লাগিল। অ' গুত নাইট।
গুড নাইট।